হেল্ল' হেল্ল'?
হেল্ল'?
অ শুনিছা?
উম।
অহ কি কৰিছা?
আছো এনে। তুমি?
মইও আছো বাই দেই হেল্ল'?
ইয়াতে সেই নাই মানে এ, কি কয় চাউনটো বঢ়াব পৰা চিষ্টেমটো নাই ইহত ৰাখিব পৰাকে। স্পীকাৰত
অ ঠিক আছে, দিয়া আপুনি
উম।
ঘ কৰবাত যাব লাগিছিল ফুৰিব।
এনেকুৱা ভাল প্লেচ নাই নহয় যাবৰ কাৰণে মানে আছে বাৰু, দূৰত দূৰত আছে।
সেই আমাৰ ওচৰৰ ফালে নাই ৰবা।
উম, তাকো আছে এতিয়া মোবাইলতো বহুত বহুত ধুনীয়া ধুনীয়া প্লেচ বিলাক আহি আছে। এতিয়া বাৰু গৰম বুলিতে বলেন বা শ্বিলং যাবৰ কাৰণে ভাল হৈছে আৰু।
যাব পাৰি কিন্তু অলপ মানে সেই আৰু ফ্ৰেণ্ড শ্রেণ্ড থাকিলে ভাল। ল হৈ যাব পাৰিলে।
উম, ফ্রেণ্ড চাৰ্কালটো ডাঙৰ হলে ভালে বাৰু।
উম, এতিয়া কিন্তু চবে যায় এ আছি শ্বিলংত।
উম, এতিয়াতো শ্বিলং যোৱাহে চিজন ন গৰম পৰিছে। জুনৰ পৰা জুনৰ পৰা যাই বেছি ভাল লাগে আৰু শ্বিলঙত।
অ মই শুনিছো, বাৰিষাত বাৰিষা কালত বেছি ধুনীয়া বোলে।
অ মই য শুনিছো যোৱাহে হোৱা নাই। উম।
চিলো মানে এতিয়া সেয়াই ইমান হেনো নাছিলে মানে মানে পৰহ কোন নাছিলে।
কেতিয়া? অ অ।
খালো এবাৰ। অ বৰষুণ বাতি নাচিৰে নহলে ইমানো ভাল লগা নাছিল আৰু আমি গলো ছেভেন চিষ্টাৰ হ'ব গলো তেতিয়া নাছিল ছেভেন চিষ্টাৰ দেখাই নাপালো মানে
অ এতিয়াই মানেহে হ'ব চাগে, দেখিব পোৱা যাব।
অ এতিয়া দেখিব পৰা যাব কিন্তু আমি যাওঁতে মানে নাছিলে। সে অলপ এ দু। তানে তিনিটাহে দেখিছিলো।
অ অ চবেই দে। হা নাপায় বোলে ন চেভেনচি।
উম উম।
উম উম।
এ এবাৰ গ'লে আৰু ক'ত আৰু কি দেখাবা মানে বা আৰু যাব লাগিব তেতিয়া। তেতিয়াহে ঘূৰিব পাৰিম চাব পাৰিম।
কেনে যায় কেনে জেগাবোৰ।
অ ভাল লাগে বাৰু ধুনীয়া ৰাস্তা পাটি বিলাক ধুনীয়া। পাহাৰ মাজে মাজে। হুমি আমলেট টো চাব ভাল। চাল এলিফেণ্ট ফলচ আছে সেইটোও চাবলৈ ভাল। কিন্তু মানে। গলে বহুত জাগা আছে ফুৰি গলে শ্বিলংত।
উ। সেই এদিনৰ কাৰণে নহয়। হয় আৰু। চৰাই দিনত ত যাই তুমি গোটাই চাই আহিব নোৱাৰা।
কৰিব নোৱাৰা মানে কেইদিনমান থাকাকে এনেকে যাব লাগিব আৰু।
উম উম এতিয়া মোৰ যে ইয়াতে ইয়াত। ইউজাৰ আইদিৰ নামটো অহা নাই।
অ কিয় বা অহা নাই। চাব লাগিব ৰ'বা।
এ আছে।
চিনেমা চাব গলা।
উম গলো বাৰু চাই আহিলো।
কি খালা।
নতুনকে লাগি আছে ন এতিয়া অসমীয়া চি চিনেমাখনন চুপা চুপি।
অ।
ভা ভাল লাগিলে। ষ্টৰিটো ভাল লাগিছে ইয়াৰ আগত এইটো চিৰিজ হিচাপত আহিছিলে ন ইয়াৰ ওৱান ওৱান চিজন টো।
মানে হেৰি আছিল নেকি এ বৌ বৌ। জন দেখাইছিল সেনেকুৱা আছিলে ন অ অ অ অ ভাবিসিলো হেইখনৰে। হয় নেকি, অ।
চাইছা ন, অ অ তাৰে ষ্টৰিবিলাক বৰ খনত আহে মানে তাৰে কিছুমান সেইখনৰে আধা হয় এইখন। তাৰ পৰা নেক্সট পাৰ্ট আৰু এইটো।
অ আচ্ছা।
ভাল লাগ ইয়াতে নতুন হিৰো এটা আহিলে কমল লোচন যে
অ আৰু আম আছে সৰু ছোৱালী আমোজনে
অ সৰু- ছোৱালীজনী আছে। আমো আছে।
এ ষ্টৰিটো ভাল আৰু ন।
ভাল লাগিছে চাই। মানে গাঁৱৰ পৰিৱেশ এটা আছে ইয়াতে ধৰ গাঁৱৰ পলিটিক্সৰ বিষয়ে আছে আৰু। গাঁৱৰ পলিটিক্স বা গাঁৱৰ মানুহৰ চিন্তা ধাৰা বিলাক আছে, তাতে মানে প্ৰেম কাহিনীও আছে এনেকুৱা। চব খিনিয়ে আছে আৰু, পুৰা গাঁৱলীয়া পৰিৱেশ আঢ়ৈটো
কিমান টাইমৰ হয় চিনেমা খন?
দুই ঘন্টাৰ ওপৰত আছে, আঢ়ৈ ঘন্টা মানৰে হ'ব চাগে।
অ অ আচ্ছা, আগতে চিৰিজ বনালে অ চিৰিজৰ পৰা এতিয়া আকৌ চিনেমাত
উম তাৰ পৰাবা মানে শৰ্ট ফিল্ম আছিল, তাৰ পৰা এতিয়া ফিল্মত আহি গল ই টিত আহি গ'ল একদম পূৰা। ভাল লাগে, হিৰোটো ভাল লাগে। উম, ফ্ৰেণ্ডশ্বিপৰ বিষয়ে আছে তাৰ মানে ফ্ৰেণ্ডশ্বিপ বিলাক হলে কেনেকুৱা ধুনীয়া ফ্ৰেণ্ডশ্বিপ ইহঁতৰ মাজত সেইটোও দেখাই আছে তাৰমানে। এজনৰ বিপদ হলে এ বাকী কেইজনে এৰি থৈ নাহে।
উম।
বিলাকে আছে আৰু।
মানে যিটো চিৰিজৰ পৰা এৰিছিল তাৰ পৰা আৰম্ভ কৰে নেকি?
তাৰ পৰা আৰম্ভ নক অ অ তেনেকুৱাই দিয়া তাৰ পৰাই আৰম্ভ কৰে অ যৰ পৰা মানে এৰিলে। তাৰ পিছত, আগে সেইটো এনেকুৱা আছিলে ন স্কুলৰ, স্কুলৰ কাহিনী আছিলে ন স্কুল ফুলস্থৰি আ তা, মানে স্কুল স্কুল ষ্টুডেণ্টত ধৰা য়ং হয় আৰু পিছত
উম।
তেনে য়ং জেনেৰেশ্যন আছ
অ অ মানে তাতে যে লা ত মানুহ এজনক মাৰি, মাৰি পেলাইছ
উম উম উম উম উম, সেইটো বাৰু ইমান অ নাই সেই টো নাহে তাতে অলপমান বেলেগকে আহে ধৰক, আহ মানে ডাঙৰ মানুহ এজনে ধৰা, অ দুখীয়া পৰিয়ালৰ মানুহ এজননে কেনেকে ফচাব পাৰে ধৰক কেনেকে, তেওঁ নিজৰ জালত ফ পাৰ নয় অন্ধবিশ্বাস অন্ধ বিশ্ব বিশ্বাসো আছে মানুহ বিশ্বাস কৰি লয়, সেয়াই আৰু।
উম।
এতিয়া সৰু সুৰাকে জুবিন দাৰ মাতো এক মিনিটৰ মানৰ কাৰণে শুনিব পাৰি, এক মিনিট নহয় কিবা ছেকেণ্ডৰ কাৰণে জুবিন দাৰ ভইচটোও শুনিব পায়। ত মিমিক্ৰি হিচাপত আ মানে মানুহজন দেখা নাপায়, ভইচটো শুনিব পায় আৰু মিমিক ক্ৰী কৰি এনে।
অ কিবা এটা কয় আৰু দাইলগ।
উম উম, মানে কথাই কিছুমান ক'ব লাগিলে জুবিনদাৰ ভইচত অলপ কয় তাৰপিছত আকৌ অলপমান মানে এই এ কি কয় হিমন্ত মামাৰ ভইচত অলপ কয়, এনেকে মিমিক্ৰী কৰি কৰি কয় আৰু।
আচ্ছা।
আৰু এজন যে আছে কি নাম আছিল তেওঁৰ নামটো পাহৰিলো, তেনে যে মই নাজানি হিমন্তইহে জানি এনে যে কয় তেওঁৰো ভইচটো শুনিব পায়।
ছিলে
নামটো পাহৰিলো।
কি কয়? যাম বুলি ভাবিছো, ৰ'বা যাম।
উম বাকী কিবা আৰু কোৱাত ফুৰিব যোৱা প্লেছ ওচৰত থাকিলে জনাবাচোন বাৰু।
এনেতো থকাত বহুত আছে বাৰু। কিন্তু সেই আৰু আমি আৰু যাব পাৰো মানে
পকে পকেট ফ্ৰেণ্ডলি জোগাৰ বিষয়ে ক'বা আৰু এতিয়া পকেট ফ্ৰেণ্ডলি চাইহে যাব লাগিব এতিয়া তাৰমানে পকেটটো বেছি ছি গৰম নহয়।
উম। তাকে। এনে এতিয়া কিন্তু ফুৰিব যাব মন- ন যাই তেনেকুৱা চবে ফুৰি আছে ন। মজা চজা মানে চবে ফুৰি আছ- যেন
উম উম
সেকাৰণে। আমি আৰু টাইমে নাপাব পাৰোঁ। এটি গুৱাহাটীটো আছে বাৰু কিছুমান পেখ চাব যাবা। গুৱাহাটীটো আছে বাৰু প্লেচ কিছুমান। যাব পাৰা কিন্তু অকলে যাব ফুৰিব নোৱাৰা আৰু অলপ।
ৰাখোঁ নেকি এতিয়াযে।
অ ঠিক আছে দিয়া।
উম উম বাই।